হেল্ল'
অ'
কি কৰি আছ?
এয়া, আছো এনেই।
অ' ভাত পানী, ভাত পানী খালি নাই?
খালো, খালো।
অ', কিহে খালি?
উম' মাছ আছিলে কালি অনা, ৰঙালাও ভাজি বনালো, তাপা দালি, কঁঠাল গুটি আলু দি বনালো সেয়াই।
অ'
তই?
ময়ো একেই, এই পানী দিয়া ভাত খালো কালিৰ ভাত কেইটামান পানী দি থৈছিলে
অ'
তাপা সেইকেইটা খালোঁ পানীত তিয়াই পেলাই, সেই মাছ এটা পাইছিলে মায়ে গৰৈ মাছ এটা, সেইটোকে পু পুৰিলো, পুৰি পেলাই খালোঁ আৰু।
অ', অ'। মাটি ৰুবলে গৈছ নে কি?
মাটি আমাৰ দিছে, আজি দুডৰা দিছিলে, মা গৈছে।
অ'
বাকী তহঁতৰ ৰুইছে নাই?
আমাৰ দিয়া নাই বাৰু, কঠীয়া তুলিছে, দিব।
অ'
ৰ'দ যি
অ'
আমাৰো সেয়া, কালি বৰষুণ দিলে যে, ৰাতি দবাপিটা
অ', ইয়াতো দিছিলে বাৰু।
অ', তাৰপা তোৰ মানে এই সেইকাৰণে আৰু দিছে আৰু এতিয়া মানে বোকা।
অ'
নহলে বোকা নিদিলেহেঁতেন। পানীটো পুৰা-পুৰা ৰ'দ দিছে ন, পানীটো পুৰা শুকাই গুচি গ'ল
অ'
তাৰপা সেইকাৰণে দিছে আৰু।
অ', অ'। ঘৰলে ফোনচোন কৰিছ নে নাই?
উম। কৰিছোঁ। দেওবাৰ মানে যাম।
অ', অ' থাকিবিগেনে কেইদিনমান?
তাকেই দুমাহমান থাকিম।
অ'।
উম, বাকী তহঁতৰ মাটি কিমানগাল আৰু কিমান আছে ৰুবলৈ?
এ, আছেই সৰহভাগে আছে। অকমানহে এডৰা ৰুইছিলোঁ অকল।
আহ।
ঘৰলে ফোন চোন কৰিছ?
উম, কৰিছো। গৰম কেনেকুৱা?
এ, বহুত।
তাকে এ, কালি আকৌ ৰাতি দবাপিটা বৰষুণ, গাজনি মাৰিছে, তাৰ পৰা পুৰা ৰ'দ আজি।
অ' লাইনে নাই কালিৰ পৰা। এবাৰ ৰাতিপুৱাহে আহিছে।
টিকা ফটা ৰ'দ।
উম।
মই যেতিয়া পথাৰৰ পৰা আহিছিলো, ট্ৰেক্টৰে হাল বাই আছিলে।
অ', অ'।
তাৰপা তেল খতম হ'ল আকৌ তেল আনিবলগীয়া হ'ল।
অ'।
এইপিনে ৰ'দ। পথাৰ মানে তোৰ পানী পুৰা গৰম হৈ গৈছে মানে বৈ থকা পানীও গৰম হৈ গৈছে।
উম, গম কেনেকুৱা দিছো আৰু।
উম।
বাকী ঘৰত চবৰে ভাল?
ভালেই।
অ'।
এতিয়া কৰি আছা ঘৰত?
এয়া এতিয়া এনেই আছো।
অ' বাকী পনীৰ চনিৰ বনাইছ নাই?
অ', অ' বনাইছোঁ।
খাইছ নে নাই?
খাওঁ খাওঁ।
খাবলৈ টেষ্টি হৈছে নে নাই?
উম।
নিজে বনোৱাহে আৰু।
নিজে অ'।
যিমান বনাই সিমান খাব পাৰিবি আৰু।
অ'। তাকে।
পনীৰ আৰু কাঠফোলাটো খালে ভাল বহুত ভাল।
অ'। হাজবেন আহিছে ঘৰলে।
আহিছে।
অ'।
মোৰ বোলো আজি তহঁতৰ পথাৰত মাছ চাছ মৰিছে নে নাইবা, ধৰিব লাগিছিলে আকৌ।
অ' নাই নাই।
কেলৈ ধৰিব যাব লাগিছিলে আকৌ
নাই। নাযাও এই ৰ'দত দ আমাৰ পথাৰখন মানে বহুত দূৰণি
অ',
তহঁতৰ ওলাইছে নে
আমাৰ পথাৰ গোটেই মাছ গোটেই মৰি একতম হৈ গৈছে মানে
অ',
মাছবোৰ চব মানে হেৰিত পানীত পুৰা মানে ঢেল পঙা খাই খাই গৈছে।
অ', গৰমতে হৈ হৈছে।
উম কি কৰম নি এতিয়া মানুহ থাকিবই নোৱাৰি।
উম', গা ভাল পালি?
উম গৰা ভাল হৈছেগৈ আৰু
অ',
মানে খালো মানে তোৰ এতিয়া চবৰে হৈছে। এতিয়াতো চিজনতটো এইো ন গৰম নিছে ফটকে বৰষুণ দিছে সেইকাৰণে চবৰে মানুহে হৈছে।
উম',
বাকেই ভাল খবৰ খতি
অ', আছো আৰু আহিবি আকৌ ইয়ালৈ।
যাব লাগিব অ'
তহঁতি নাহো।
আমি যাম বাৰু
তহঁতক কিমান মাতি কৰি ত নাহিলি অ',
যবা লাগিব। যাব লাগিব।
কেতিয়া তহঁত বিয়াত মাতিলোঁ বিয়াতো নাহিলি।
এ বিয়াৰ সুবিধা হলোঁ সেইকাৰণে যাব নোৱাৰিলো।
তোৰ ভাল হয়তো আহিব পাৰিলি হয় বিয়াৰ পিছতো।
উম', এ পইচা-পাতি মিলিব লাগিব নহয় যাম আৰু ৰাতি ৰাতি ৰোৱা হোৱাৰ পিছত। বেটাও যোৱা কথা আছে। তাৰ পৰা সেই কাপোৰ চাপোৰ চিলাইছা নে নাই?
কাপোৰ চিলাইছ মানে এইটো অৰ্ডাৰ তিনটামান আছে তাৰ পৰা সেইকাৰণে গৰমত চিলাবলৈ মন যোৱা নাই। এতিয়া মানে এইটো লাগেই তিনিটামান বজালে লাগেই মানে কাপোৰ এ চিলাই আছো আৰু ফেন লগাই। দুখন ফেন লগাইলো।
অ',
তই যে কিবা শিকি আছিলি সেইটো হ'ল নে নাই কমপ্লিট?
অ', ক'ত,
তাৰা ঘৰ আছে দে
অ', হ'ল অ'
উম কেইদিনামান গৈছিল নহয় নে বাদ দিলি যাবলৈ।
এনেকুৱাই আৰু প্ৰথমতে গলো দুদিন মান তাৰ পিছত নগলো আৰু তাত বেয়া মাজে মাজে শিকাই আকৌ নিশিকাই আকৌ ৰ নাই তেনেকুৱা নিশিকায় অদৰকাৰী।
আহ',
ইয়াতে মোৰ বস্তু বোৰো নাই, আকৌ কেঁচিখনো আনিব লগে, ধাৰ দি আনিব লগা হৈ আছে ফিতাডালো নাই। সেইটো জহতে এতিয়া মানে হেৰি কৰাই নাই একো মই।
উম, কাপোৰৰ কিন্তু বিজনেছটো কিন্তু বেয়া নহয় আকৌ ভালেই আকৌ মানে আজিকালিতো মানে মাইকী মানুহৰ কাপোৰবোৰ মোৰ বহুত চলিছে আকৌ পঢ়াবাচো
অহ।
ধেৰ পইচা আহিব, এটা ব্লাউজ এটা চিলাই দিলে বহুত পইচা পাই যায়।
উম।
তই কি কি জানো চিলাবলে, কি কি শিকিলি?
শিকাতোটো তাৰ শিকিছিলোঁ। ইয়াত মানে হেৰি আকৌ মানে প্ৰথমতে অহ, প্ৰথমে মানে আজি যিবোৰে নোৱাৰে সেই তাহঁতক শিকাইছিলে ভালকে মায়ে মেচিন মাৰিবলে।
উম।
বহুত দিন তেনেকেই গ'ল, তাৰপিছত তাঁতশাল শিকোৱা কথা আছিলে মই নিশিকিলোঁ তাঁতশাল মানে শিকিল শিকিলে নহ'ব তাত শিকাবকো মানে দিছে ববলে। বৈ বৈ তাত বেচিব সেহঁতি তাতে বৈয়ে থাকিব লাগিব।
মানে পইচা পাতি দিব নে নাই?
নাজানোঁ।
তেনেকুৱা লাভ নহয় তাতে এখনতো নিজে খুলি লয় এখন তুলি দে বহুত লাভ হ'ব।
অহ, তাকেতো। মোৰ আছে ব'বলে সেয়া লগাছিলোঁ।
উম, সিহঁতেটো সেইটো কোম্পানী নহয় জানোঁ।
ইণ্ডাষ্ট্ৰী।
অহ, সেইটো কোম্পানীয়ে ইণ্ডাষ্ট্ৰিটো।
উম', উম', উম'।
আমাৰ ইয়াত তহঁতৰ গাঁৱৰ মানে লোকেল মানুহ নে, নে বেলেগ বেলেগৰ মানুহ।
এ লোকেল মানুহয়েই।
উম, সেইকাৰণে পইচা দিব মন নকৰে আকৌ মানে ত' এতিয়া বেলেগৰ মানুহ হ'লে পইচা দিলেহেঁতেন।
মানে আমাৰ গাঁও নহয়, বেলেগ গাওঁৰ চিনি নাপাওঁ ইমান।
উম, সেইখান গাওঁ মানে তহঁতৰ পৰে আৰু।
সেইটোৱে অহ।
তহঁতৰ লাইনে এইটো আৰু।
অহ।
বাকী তহঁত যে এ তই যে আৰু এটা ট্ৰেনিং লৈছিলি লখিমপুৰত, সেইটো কেনেকুৱা লাগিলে শিকি।
অহ, সেইটো ভালেই।
উম, ভালেই নে উম।
কষ্ট হয় আৰু।
উম। কেনেকে শিকাইছিলে?
কেনেকে মানে তাত হেৰিকে হে তোৰ দিনত মানে ৰাউচতো শিকায় বাতৰি কাকতত কৰিবলৈ দিয়ে, তাৰপিছত কাপোৰত চিলাবলৈ দিয়ে।
উম।
তেনেকেই আৰু এটা বস্তু এমাহত মানে ত্ৰিশটা বস্তু তেনেকে শিকালে ক'ত মাথাত সোমাব ইমান। উম। স্কুলৰ ইউনিফৰ্মৰ পেন্ট চাৰ্ট। ইচৰ্কাত। তাৰপিছত ব্লাউজ শিকাইছিলে তিনটা, তাৰপিছত তোৰ কুৰ্তি টি, ফৰক।
বহুত শিকাইছে। খালি দিনটো কম হ'ল আকৌ।
তাকেইতো। ইমান আৰু ফটককে নোৱাৰি নহয় এদিনতে। উফ।
অ', নাই, নাই। মাজুলীৰ পৰা আহিছোগেহে।
মাজুলীৰ পুৰা ফুৰিলি আৰু।
উম, এই নবৌহঁতৰ লগত গৈছিলো যে।
অহ। তাক কেইদিন থাকিলি?
এ তাত অহা যোৱা সতি দচ দিনেই হ'ল আৰু।
উম, দচ দিন মানে বিচ দিন মানে হ'ল চাগে
নহয় দচ দিন।
তহঁতৰ পথাৰত এতিয়া মানে ঔটেঙা লাগিছে নাই ঔটেঙা?
অ', লাগিছে লাগিছে।
এতিয়া এই পথাৰ মা মাছবোৰৰ লগত টেঙা বনাই খাই ভাল লাগে নে? খাই ভাল, খাই ভাল পোৱা নে?
পাওঁ টোন।
পথাৰৰ পুঠি মাছ, মাগুৰ মাছ, গৰৈ মাছ, এনেকে এনেকে পালে একদম বনাই একদম ত ঔটেঙা দি একদম চচইয়া বনালে খাই মজা লাগেতো, টেঙা গৰমত।
অঁ।
আমাৰ তাকে আজি বনালে।
অঁ।
খাই ভালে লাগিলে।
অ আমাৰ মাছেই নাই তেনেকে হেৰি মাছ লোকেল মাছ পাবলে।